অ',
উম, তাৱৰো দিগদাৰী হ'বলা।
অ', হ'ব পাৰে।
উম,
মানে?
বানপানী নি, তোমালোক থকা জেগাকনো নেকি?
তোমালোক থকা কনন নে? অ',
ইফালে খানাপাৰাৰ ফালে জাগিৰোড। তাকৰ আই এছ বি টি চব ডুবি আছে।
অ', তোমালোক দেখোন এতিয়া উম, বন্ধত। দিলে দেখোন তোমালোক, ওলাই আহিবলে দেই বাৰু।
মই তেতিয়া এই দক্ষিণ গুৱাহাটী হৈ যাব লাগিব আৰু উত্তৰ গুৱাহাটী হৈ যাব লাগিব আৰু।
অ', তাকেহে।
তুমিও আহিবা বুলি কৈছিলা যে, আহিবা না নাই?
ঠিকে আছে, চাওচোন কি হয় দিয়া।
কিয় নহা ধানদাত আছা নি?
ন-নহয় এতিয়া বতৰটো সেইটোহে কৰিছে। বতৰটো সেইটো কৰিছে যে, অ, ধৰা চবফালে যদি বান পানীয়ে হৈ থাকে।
এইফালেদি আহিব পাৰিবাতো ন'?
কোন ফাল দি?
এ তেজপুৰ হৈ।
অ', এইফালে মংগলদৈত ৰাস্তাটো দি ন'।
অ', অ, মোৰ লখিমপুৰহে আহিছে মংগলদৈ চাইডেদি।
অ',
এফালে, আমাৰ তাৰপা তেজ, হা?
নহয় ন?
অ', ইফালে নাই বানপানী নাই।
উম, উম, উম,
ভাড়াটো একেই পৰে গৈ।
অহ',
পাঁচশ টকায়ে।
অহ',
আমাৰ তাৰপা তেজপুৰলে কিমান হয়?
অহ তেজপুৰলে এশ আশী টকা।
অ, তেজপুৰৰ পৰা ইয়ালে কিছুমানে তিনিশ লয়, কিছুমানে চাৰে তিনিশ লয়।
অ',
এইফালদিয়ে আহিব পাৰিবা।
উম,
মইও চাগে তেতিয়া এইফালদিয়ে যাম নেকি যদি বানপানী নৰখে। যদি মানে বন্ধ দিয়ে আৰু যদি বন্ধই নিদিয়ে মই তেনেহলেটো
উপায় নাই আৰু।
সেটোৱে।
উম -উম
কিন্তু তেজপুৰ হয় বহুত যাব পাৰিব বুলি কৈ আছে তাৰমানে এতিয়া শুণমিলিহঁতো এইফালে যাব নোৱাৰে ন' কাৰ্বি আংলং খিনি কিন্তু সেই তেওঁ বোলে প্ৰথম তেজপুৰলে গৈ তেজপুৰৰ পা আকৌ যাবগে পাৰিব। চবে ৰাচ তা মানে অ, সিহঁতে কৈছে চবৰে ৰাস্তা মানে এতিয়া অকল সেই তেজপুৰে।
হা। অ', অ', সিহঁতৰ চাগে পইচা বেচি যাব আৰু এতিয়া সেইটোৱে হ'ব।
হ'ব পাৰে। সিহঁতে ফুৰিবলৈও যাম বুলি কৈ আছিলে শ্বিলঙলে। কিন্তু বানপানীয়ে হ'ল জানো কি কৰে এহেতি।
কোন -কোন যাব
হেহেতি চব লগৰ গোটেই কেইজনী যাব মই নাযাও খালি।
উম।
তই মোক মোবাইলটো লাগে ন'।
অ, ঘূৰি কেনে ঘৰত তুমি কোৱা নাই মানে আও?
নাই কোৱা আৰু মোক ক'লে গালিহে পাৰিব সেইদিনাখন মই এনেই কথাটো উলিয়াইছিলো হা
উম,
লগৰখিনি যাব মই যাম বুলিও কোৱা নাই মই এনে মাক কথাটোহে কৈছিলোঁ। মায় বোলে কি কৈছে অ, এতিয়া এইবিলাক কিয় মাথা মাৰিছো কে মই কৈছো মই যাম বুলি কৈছো নেকি তোমাক? তুমি কোৱা মায় মানে অকল মানে পইচা কথাই নহয় মানে পইচাও কথা হয় এটা
উম,
তাৰ মানে আমাৰ তেনেকে ওলাব নিদিয়ে।
অহ,
মায়ে আছে ছোৱালী বিলাকৰ আজিকালি ইমান কি -কি হৈ থাকে।
অ',
সেইবিলাকো ওলাই গ'ল।
অ, সেই কাৰণে ভয় কৰিছ মানে আও।
উম,
উম,
সেইটো এ তাৰমানে আজিকালি সদায় এটা- এটা ঘটনা শুনি থকা নিচিনা হয় ন? ভয় কৰিবই পৰিয়ালৰ মানে নিজৰ মানে ওলাবলৈ দিবলৈ ৰাতি এতিয়া ওলাবলৈকে ভয় ন।
অ',
আৰু গুৱাহাটী হেন জেগাত নোৱাৰাই ৰাতি ওলাই ঘূৰি ফুৰিব।
উম, সেইটোৱে।
আৰু তোমাৰ এইখন উম, তাতে আগত বেলেগ এখন ৰাজ্যলে যোৱা কথা। কৈছা যে সেকানে চাগে ঘৰ মানুহে ভয়ে কৰিব এনেও নিদিবই যাবলে।
এতিয়া গুৱাহাটীতো নে গণেশগুৰি চাইদৰ।
উম,
ৰাতি যোন যিটি কাপোৰ পিন্ধি ওলাই যাবলৈ ভয়েই।
অ',
তাৰ মানে অলপ হেৰি বুলি ভাবি লই।
উম - উম।
সেইকাৰণে আমি গনেশকুইলম পেহীহঁতৰ ঘৰলে গ'লেও মানে আমি সন্ধিয়া মানে পেহীৰ লগতহে আমি মানে সিহঁতৰ ঘৰলেও যাও। তাতে পেহী দোকান আছে ন কেতিয়াবা কয় যে ঘলেকে ঘুচি যা বুলি ন। তেতিয়াও মানে আমি দোকানৰ পৰা নাযাও আৰু ভাল নালাগে। নহবা পেহী ভাইটিৰ লগত যোৱা হয়। নহবা পেহাই লৈ যায় আৰু।
অ', এনেইও অকলে ওলাই আহিবলৈতো বহুত ভয়ৰ কথা। উম,
হেল্ল',
অ',
আহ বাকী তুমি ঘৰত কি কৰি আছা?
এনেই বহি আছিলো।
অ, দাদা আছে নাই ঘৰত।
আছে।
উম, আৰু ভাতটো খালা?
উম,
কেহেৰে খালা।
ভাত তোমাৰ মাছৰ পিটিকা।
অ',
তাৰ পৰাৰা কলমশা ঔটেঙা দি।
অ',
হেই আৰু।
অ',
উম,
ভন্টীয়ে ভাত খালেনে নাই।
খালে।
তাই কিহেৰে খালে তাই শাক খাই বেয়া পাও বুলি কৈ আছিলে।
তাই তোমাৰ এইবোৰ মাছ চাচ দি পেলায় খালে ভাত নাখাই। সিহঁতে সেউজীয়া শাক, দাদাও বেয়া পায় ভন্টিও বেয়া পায় সেউজীয়া শাকটো।
অ',
প কৰি ন।
অ',
খাব লাগে আচলতে চকু তকু এইবিলাকৰ কাৰণে ভাল প চলিৰ কাৰণে কেনে ভাল, শৰীৰটো কেনে চবৰে কেনে ভাল আৰু সেউজীয়া বস্তুতটো।
তুমিতো খাই বহুত ভাল পোৱা।
অ, মই চব সেউজীয়া বস্তুও খাও, নোখোৱা মোৰ বস্তুৱয়ে নাই। শাক পাচলিত।
ভাল ল'ৰা।
উম, তাকে। উম,
আৰু বাকী, ঘৰত চবৰে ভাল।
উম - উম চব একদম ধুনীয়াকে আছে চবৰে ভাল।
উম,
হি পথাৰ দিনকেইটা অকমান তলজকে চলি থাকিবলগীয়া হয় আৰু।
কিয়?
পথাৰত য - যাবলগীয়া যে চব।
অ, চব যোৱা।
তমাৰ এই আলি দি হৈছে কাইলৈ পৰা।
অ', আকৌ এতিয়াতো বৰষুণ দি আছে যেতিয়া তোমালোকে হেৰি উম, ব নাই নিদিনা নাই পানীতো যাবলৈ।
হা - হা?
বেছি বৰষুণ দি আছে ন এতিয়া পানীটো যাবলৈ এনেকুৱা বান হেৰি বনাই দিলা নাই।
বাদ
অ, ভাত বানে।
উম, দি থোৱা আছে। ব। কঠীয়াখিনি কাইলৈ পঢহিলে তুলিম চাগৈ আৰু।
অ',
এই দাৱনী পাবলৈ বহুত কি ৰোৱনী পাবলৈ বহুত দিগদাৰ আৰু।
উম, হয়।
তাৰমানে ৰোৱনী বিলাক আজিকালি আগতেই মানুহে যোৰ পৰা আহে। তাৰ পাই উঠাই - উঠাই লৈ গুচি আহে মানুহে সেইকাৰণে দিগদাৰ হৈ পাবলৈ টান হৈ যায়।
অ',
তাৰমানে তুমি ৰাতিপুৱা পাঁচটা চাৰিটা মানতে গৈ ৰখি থাকিব লাগিব।
উম,
তেতিয়াহে পাবা।
তুমি নামা নেকি পথাৰত।
অহ', উম
হেল্ল',
অহ',
হ'ব দিয়া মোৰ তলতে হেৰি আছে প্ৰাৰ্থনা কৰিব লাগে।
অ, হ'ব।